হেল্ল'
হেল্ল' নমস্কাৰ আপুনি কি কৰি আছে
মই বৰ্তমান এনেই আছো ঘৰত।
অ মইয়ো এনেই আছো কব গ'লে আৰু কি বিষয়ৰ ওপৰত আপুনি কথা পাতিব বিচাৰিব
ভ্ৰমণৰ ওপৰত কথা পাতিব পাৰি
অ ভ্ৰমণৰ ওপৰত ন ভ্ৰমণ বস্তুটো কব গ'লে বহুত ভাল স্বাস্থ্য আৰু নিজৰ মনটোৰ কাৰণেও দুটাৰে কাৰণে বহুত ভাল হয় নহ আৰু তেনেদৰে ভ্ৰমণৰ কথা যদি আপুনি পাতিবই বিচাৰিছে মই আপোনাক সুধিব বিচাৰিছো আপুনি আপোনাৰ কিবা এনেকুৱা প্ৰিয় ঠাই আছেনে য'ত আপুনি ভ্ৰ ভ্ৰমণ কৰিছে বা ভ্ৰমণ কৰা আপোনাৰ ইচ্ছা আছে ভৱিষ্যত
হয় মোৰ এ শিৱসাগৰৰ ফালে ফুৰিব যাব ইচ্ছা আছে
অ হয় ন উম অসমৰ যদি আমি ইতিহাসৰ যদি আহ এটা গুৰুত্বপূৰ্ণ জেগা বুলি শিৱসাগৰ কওঁ সেয়া ভুল নহব নহয় জানো তাতে ৰংঘ ঘৰ আছে আমাৰ কাৰেং ঘৰ, তলাতল ঘৰ এনেকেদৰে বিভিন্ন ঐতিহাসিক আমাৰ এইবোৰ অট্টালিকাস সমূহ এইবোৰ আহোমসকলে বনোৱা এইবোৰ তে তেতিয়া সময়ৰ চিন হিচাপে এতিয়া ৰৈ গৈছে।
হয় হয়
আৰু তেনেদৰেই অসমত বহুত ভ্ৰমণ কৰিবলগীয়া বহুত বিভিন্ন ধুনীয়া ধুনীয়া ঠাই আছে নহয় জানো।
হয় হয়
আপুনি এনে এই আহ ডিমা হাচাও ফালে গৈ পাইছে নে ডিমা হাচাও, ৱেষ্ট কাৰ্বি আংলং
নাই মই যাই পোৱা নাই কিন্তু মোৰ যাবৰ ইচ্ছা আৰু তু তুমজাং পিক বুলি আছে।
অ সেই অঞ্চল খিনি বেছি মানুহে গৈ পোৱা নাই। কাৰণ অলপ যোগাযোগ বেয়া নেকি সেইপিনে আৰু বেছি পাহাৰ আৰু ৰাস্তা পথ সিমান ভাল নহয় চাগে।
হয়।
আৰু-
অসমৰ চবতচাই ওখ পিক আছে, হয়।
তুংজাং পিকৰ আপুনি কথা কলে। মোৰো তেনেদৰে লগ গিটাৰ লগত মই এটা- ভাবিছো যাম বুলি। কিন্তু এনে সময় এনেকে সময় খালী সময় পোৱা নাই আৰু। আপুনি জানে চহৰৰ ব্যস্ততা কেনে ধৰণৰ!
হয়, হয়। আপোনাৰ ক'ৰবাত যাব ইচ্ছা আছেনে ফুৰিবলৈ?
অঁ, যদি আপুনি ভ্ৰমণৰ কথা কয় অসমৰ ভিতৰত মোৰো তেনে ধৰে তুমজাঙৰ ফালে যোৱা খুব বেছি - ইচ্ছা আছে। মই নামনি আৰু উজনিৰ ফালে দু গৈ পাইছো কিন্তু- সেই আ কি কয়? পশ্চিম কাৰ্বি আংলং তাৰ পিছত ডিমা হাছাও সেইবোৰ জিলাত মই আজিলৈকে গৈ পোৱা নাই।
হয়, হয়।
আৰু আপোনাৰ এনেকুৱা, অঁ কওঁক?
এইবিলাক জাগাত যাব লাগে তেতিয়া আমি শিকিব পাৰিম। উম, নতুন নতুন আমি অভিজ্ঞতা লাভ কৰিব পাৰিম।
আৰু ঠিকে কৈছে সেয়া আপুনি যিমানে কিতাপ পঢ়ি লওঁক, যিমানে আপুনি- ঘৰত থাকি ইন্টাৰনেটত চাই লওঁক কিন্তু আপুনি যেতিয়া বাহিৰত ওলাব তেতিয়াহে আপুনি শিকিবলৈ পাব।
হয়, হয়।
আৰু- তেনেধৰণে আপোনাৰ কিবা আন্তঃৰাষ্ট্ৰীয় এনেকুৱা জেগাত যাবলৈ মন আছে নে বেলেগ বিদেশ ভ্ৰমণত?
বিদেশ ভ্ৰমণ বুলি ক'লে, মোৰ চুইজাৰলেণ্ড জেগা আছে তাত যাব ইচ্ছা। তাত পৰিৱেশটো ধুনীয়া হয়।
খুব বেছি ধুনীয়া পৰিৱেশ। নদীসমূহ আছে, তাৰপিছত নদী পাহাৰ আছে ওখ ওখ ধুনীয়া ঠাণ্ডা ঠাই।
হয়।
ক'ব গ'লে ইউৰোপ -ইউৰোপ মহাপ্ৰদেশখনত যাবলৈ খ- খুব বেছি- মন মোৰো।
ইউৰোপক খুব বেছি ধুনীয়া হয়।
অঁ, আৰু- এনে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ কথা যদি আমি কওঁ, অসমৰ মানুহৰ বাবে- তেতিয়া ভূটান এক -এক বহুত ওচৰত থকা ঠাই বুলি ক'ব পাৰি। ভূটানত বহুত মানুহ গৈছে। আপুনি গৈ পাইছে নেকি ভূটানত আজিলে?
হয়, মই সৰু থাকতে গৈছিলোঁ ফেমিলিৰ লগত।
অঁ, পৰিয়ালৰ লগত ভূটান ভ্ৰমণলৈ গৈছিল। কেনেকে লাগিছিল বাৰু আপোনাৰ যদি অলপ মনত আছে?
তাত যাই ভালে লাগিছিল, তাৰ পৰিৱেশ ধুনীয়া, মানুহবোৰো ভালেই।
অঁ আৰু খুব শান্ত আৰু সাধাৰণ মানুহ চাগে তাৰে, সৰু এখন দেশ। অঁ।
সৰু পাহাৰ মাজত এখন দেশ।
অঁ, খুব ধুনীয়া আৰু উম, - তেনেদৰে নেপালও বহুত মানুহে- যায়, নেপাল দাৰ্জিলিঙৰ পৰা ওচৰতে হয় অসমৰ। আৰু ভাৰতৰ ওচৰতে আৰু খুব ধুনীয়া নেপালখনো ক'ব গ'লে।
হয়, হয়। ওচৰত যাব লগা ঠাই বুলি ক'লে আমাৰ শ্ৰীলংকা নেপাল ভূটান ভূটান এই বিলাকেই আছে
অ এইবোৰে আছে আৰু এনে ভাৰতৰ ভিতৰত আপুনি এ কোনোবা আ আন ৰাজ্যলৈ গৈ পাইছেনে
মই মেঘালয় গৈ পাইছোঁ
অ ময়ো তেনে বিশেষভাৱে কতো জোৱা নাই আমাৰ আহ পূৰ্বৰ উত্তৰ পূৰ্বৰ আমাৰ ৰাজ্যকেইখনলৈ মই গৈ পাইছো নাগালেণ্ড মেঘালয় এনেধৰণৰ আপোনাৰ এনে দক্ষিণ বা আহ দক্ষিণ বা আহ পূ মানে দক্ষিণৰ ফালে ক'ৰবাত যাব এনে ইচ্ছা আছে নে এইবোৰ তামিলনাডু হৈ গ'ল আমাৰ কেৰেলা হৈ গ'ল
হয় মোৰ কেৰেলাত খুব বেছি যাব ইচ্ছা তাত এ প্ৰকৃত খুব বেছি এটা ধুনীয়া পৰিৱেশ আছে তাতে মানুহ বিলাক এনেকুৱা ভাল হয়
অ এ মানে ক'ব গ'লে আপোন আপোনাৰ মানে প্ৰকৃতিৰ মাজত প্ৰকৃতি থকা ঠাইবোৰত যাবলৈ বেছিকে ইচ্ছা এই ওখ অট্টালিকা অ এইবোৰত যোৱাৰ ইচ্ছাতটো ইমান নাযায় ন
হয় হয়
অ আৰু ক'ব গ'লে ভাৰতত আহ মানুহে আমাৰ উত্তৰ পূৰ্বৰ আমাৰ নৰ্থ ইষ্টৰ ৰাজ্য কেইখনত ইমান বেছি পৰ্যটক ইমান বেছি টুৰিষ্ট মানে নাহে আজিকালি অহা হৈছে আগতে নাহা হৈছিল আৰু এতিয়া মানে ইণ্টাৰনেটৰ যোগেদি মানে মানুহে গম পাইছে যে ইয়াত ইমান বেছি ধুনীয়া ধুনীয়া জেগা আছে মোৰ মোৰ মতেদি ভাৰতৰ আটাইতকৈ বেছি ধুনীয়া ঠাই আমাৰ এইখিনিতে আছে
হয় নৰ্থ ইষ্টৰ ফালে আছে আৰু আমি এইটো প্ৰম'ট কৰিব লাগিব এইটো আমি আমাৰ ৰাজ্যয়ত আহিবলৈ মানুহক
হে হে আপুনি একদম ঠিকে কৈছে চৰকাৰে যিমান বেছি পাৰে পৰ্যটকক এয়া আপুনি উৎসাহ দিব লাগে আৰু বেছিভাগ যাতে বেছিভাগ পৰ্যটক আহিব পাৰে আমাৰ ৰাজ্যলে আৰু আপুনি আহ এনে কাজিৰঙা সেই ফালে গৈ পাইছে নে কাজিৰঙা হৈ গ'ল আমাৰ মানস অভ অভয়াৰণয় হৈ গ'ল এনে ঠাইত
মই গৈ পোৱা নাই কিন্তু যাবৰ একবাৰ ইচ্ছা আছে
অ সেইয় আমাৰ অসমতে ক'ব গলে বহুত ধুনীয়া ধুনীয়া তেনেধৰণ তেনে ধৰণৰ ঠাই আছে যত আমি যাব লাগে আৰু মানে নিজৰ ৰাজ্যখন আমি প্ৰথম ভ্ৰমণ কৰি ল'ব লাগে, কাৰণ আমাৰ ৰাজ্যখনতে বহুত শিক্ষা। শিকিবলগীয়া বস্তু আছে হয় নাই?
হয় হয় হয়। আমি নিজেও যাব লাগে, বেলেগকো যাব ক'ব লাগে তেতিয়া আমাৰ। ট্ৰেভেল এণ্ড টুৰিজমৰ এইটো খুব বেছি ভাল হ'ব। আমাৰ ৰাজ্যখন উন্নত হব।
অ' আৰু উম আপুনি। এনে কাশ্মীৰ সেইফালে যাব মন আছেনে নাই ভ্ৰমণ ক'ৰা?
হয় মোৰ কাশ্মীৰ লাডাখৰ ফালে। মোৰ ফ্ৰেণ্ড বিলাকৰ লগত বন্ধু বিলাকৰ লগত এটা বাইক ৰাইড কৰিব। বহুত বেচি মন আছে।
অ' মোৰো খুব বেছি সেয়া কৰিবলে মন যায় নিজৰ বাইক এখন লৈ বন্ধুবোৰৰ লগত ফুৰিবলৈ কিন্তু সেইফালে গ'লে অলপ এটা চিন্তা এটাও হয় নহয় জানো? এইবোৰ মানে বিভিন্ন মানে অ' অসুবিধা হ'ব পাৰে মানে খুব বেছি আপুনি কয় সুৰক্ষিত ঠাই নহয় সেই পিনে।
হয়, হয় সেইটো হয়।
কিন্তু হ'লেও আৰু ভাৰতত যদি ক'ব গৈ অ'ভাৰতৰ যদি চুইজাৰলেণ্ড হিচাপে ক'ব যাওঁ আমি তে-তেনে তেতিয়াহলে অ' জাম্মু, কাশ্মীৰ, লাডাখ সেই চাইডেই হ'ব অলপ?
অ' সেই চাইডেই হয় ভাৰতৰ।
অ', কিন্তু মোৰ মতেদি আমি অসম চ ভালকৈ এবাৰ ভ্ৰমণ কৰি ল'ব লাগে, কাৰণ আমাৰ ইয়াত ইমান ধুনীয়া, ধুনীয়া কিছুমান এনে ধৰণৰ নাজানা ঠাইওঁ আছে য'ত আমি ইতিমধ্যে কথা পাতি আছো কিন্তু আমি গম নাপাওঁ আৰু ক'ত আছে এইবোৰ।
হয়, আমি ইণ্টাৰনেটৰ মাধ্যমেৰে আমি সেইবিলাক জাগা বিলাক ভালকে আমি ৰিচাৰ্চ কৰিব লাগে তাৰপিছত ফুৰিব লাগে।
অ' আৰু সেই ভ্ৰমণৰ অ' যদি আমি পজিটিভ বা, ইতিবাচক অ' ইতিবাচক অ' অ' কি কয় পইন্টছবোৰ চাওঁ তেতিয়া হ'লে ক'ব লাগিব যে ভ্ৰমণ কৰিলে মানুহৰ মনটো মনত বহুত জ্ঞান অ'মানে আ-আনিব পাৰি মানে, যোনবোৰ আমি কিতাপ পঢ়ি পাওঁ কিন্তু নিজে যেতিয়া অনুভৱ কৰোঁ সেইবোৰ ঠাইত গৈ তেতিয়া হ'লে বেছি ভাল হয়। নহয় জানো?
হয়, হয় সেইটো কথা সঁচা হয়। আমি ঘূৰি ফুৰিলেহে জানা হয়, মানুহ। ঘৰত থাকিলে মানে জানা নহয়।
এ, আৰু যিমান বেছি আমি ঘূৰি ফুৰোঁ, সিমান বেছি আমাৰ আহ, মানে এ কি ক'য় আৰু এটা জেগাৰ মানে ইতিহাস জানিবলৈ তাৰ জিঅগ্ৰাফি এইবোৰ বিভিন্ন অ' ক্ষেত্ৰ আমাৰ সহায় হয় আৰু যদি আমি যে গৈ থাকোঁ।
হয়, হয় তাত গ'লেহে জানা হয় আচলতে।
আৰু এই ভ্ৰমণৰ এইবোৰ মানে বিভিন্ন লাভ আছে আৰু অ' কি কয় যিমান বেছি পাৰোঁ ভ্ৰমণ কৰিব লাগে আৰু আমি সেয়া সেয়ে ক'ব পাৰি হয় নাই?
হয়, হয়, হয়।
আৰু যদি আমি চাওঁ উম, ভ্ৰমণ, ভ্ৰমণৰ কাৰণে অ' আৰু কি আমি সেইকাৰণে আৰু আমি ভাল ধৰণে ভালদৰে নিজৰ জীৱনটো গ গঠন কৰিব লাগে ভালদৰে পঢ়া-শুনা কৰিব লাগে যাতে আমি ইমান সক্ষম হ'ব পাৰো যে আমি বিভিন্ন ঠাইত ভ্ৰমণ কৰিব পাৰোঁ, পৃথিৱীৰ বিভিন্ন ঠাইত যাব পাৰোঁ, নহয় জানো?
হয় হয়, পঢ়া শুনাটো ইম্পৰ্টেণ্টেই হয়।
অ পঢ়া-শুনাৰ লগতে আমি - ঘূৰি ঘূৰি-ফুৰিবও লাগিব, এনিটাইম পঢ়ি থাকিলেও নহয়।
সেয়ে আপুনি একদম ঠিক কৈছা, আজিকালি মানুহে ভাবে ঘৰত বহি পঢ়ি থাকিলে - বাৰ হৈ যায় অকল, কিন্তু সেইটো হয় বাৰু কথাটো পঢ়িব লাগে মানুহে কিন্তু তাৰ লগতে ঘুৰা-ফুৰাটো যদি অলপ - কৰে, তেতিয়াও মানুহে শিকিবলৈ বহুত পাৰে।
হয়, হয়, হয়।
দিয়ক আপোনাৰ লগত কথা পাতি খুব বেছি ভাল লাগিল। আকৌ কথা পাতিব পাৰিলে ভাল লাগিব ধন্যবাদ।
অ ধন্যবাদ ধন্যবাদ।